হয় হয় নমস্কাৰ। জয় জয়তে মোৰ হিয়া ভৰা পণিপাত আপোনাৰ শীৰচৰণত মই অৰ্পণ কৰিছোঁ।
হয়, আহ কিবা বিশেষ কৰ্মত দক্ষতাৰ বাবে আপুনি বা কিবা কাৰণত আপুনি কলভাগ মোৰ বা মোৰ কাৰণে লগালে।
হয় হয় আচলতে মই আপোনাৰ ভাতৃয়ে যি এটা অপমান জনিত এটা লজ্জিত ঘিন লগা এটা কাম কৰিছে, সেই বিষয়েহে মই আপোনাৰ সৈতে পাতিম বুলি বা আলোচনা কৰিম বুলি আলাপ আলোচনাৰ মাজেৰে কামটো আমি দুই তেই দুইজনে মিলি সমাধান কৰিম বুলি আপোনালৈ মই ফোনটি লগালো।
হয় মোৰ ভাতৃয়ে কি লাজতজনক কাম কৰিলে জানিবলৈ পোৱা হলে মোৰ সুখী হলোঁহেঁতেন।
হয় কাৰণ আপুনি জানেই তেখেত এগৰাকী অহ কি বুলি কয় কুটনীতি বিধ মানসিক ৰোগী কোলা চাই আহ, তেখেতে আচলতে এজনী ছোৱালী ধৰ্ষন কৰিছে।
হয়, এইটো ধৰ্ষন বুলি কলে বৰ এটা ভাল কথা ন'হব
হয় হয়। হয় আচলতে ক্ষমা কৰিব, এই বিষয়ে মই আপোনাক হয়তো লগ কৰি বিশেষ ভালকৈ কব পাৰিম।
হয়।
হয় হয়, অ আচলতে তেখেতে মানে এ এগৰাকী ছোৱালীৰ লগত প্ৰেমত লিপ্ত হৈছিল আমাৰ অৰিন্দম শইকীয়া। হয়।
হয় সেইজন ব্যক্তিৰ মাত মোৰ কানত ভাহি উঠিছে কিয়নো তেওঁ আপোনাৰ চাগে নিচেই কাষতে আছে।
হয় হয়, আ তেখেতে আচলতে পূজা বৰা নামৰ ছোৱালীজনীক নিজৰ মন প্ৰাণ সকলো দি, আহ সকলো মানে দি আ চুৰি কৰি পেলালে তেওঁ মন্দিৰত গৈ বি বিবাহপাশত আৱদ্ধ হল। হেল্ল'!
হয় কক?
হয়। বাকী সেইটো কাৰণে মই ভাবিছিলো অকনমান আপোনাৰ লগত সেই বিষয়ে আলোচনা কৰো বুলি।
হয় এজন তেনেধৰণৰ এজন পাগল ব্যক্তিয়ে তেওঁৰ কথা মই বি শেষ আলোচনা কৰিবলৈ বিচৰা নাই, কিয়নো তেওঁৰ কথা পাতি আমাৰ সময় লোকচানৰ বাদ দি একো নহয়। তাতকে আমি ভালকে পাতো আমাৰ ভোলাদেৱৰ কথা।
আচলতে আপুনি কি ভাবে যে তেওঁ এজন মানে সময় নষ্ট কৰা ব্যক্তি, তেওঁ এজন পাগল যিহেতু মানসিক ৰোগী সেয়েহে তেওঁৰ বিষয়ে আমি আলোচনা নকৰি
হয় আপুনি নিশ্চয় এতিয়া চাব পাৰে, আমি আপুনিয়ে মই কথা পাতি আছো আৰু তেওঁ আপোনাৰ নিশ্চয় কাষত আছে কিন্তু বাবে সুবিধা দিয়া নাই তেওঁ তেটো ফালি আছে।
হয় হয়।
সেইবাবে আমি তেনেধৰণৰ অযথা আৱৰ্জনা ব্যক তিৰ বিষয়ে পতাতকৈ আমি ভোলাদেৱৰ কথাকে পাতো।
হয় আচলতে ভোলাদেৱ যোনজন ব্যক্তি ভোলা ভাই মোলা তেওঁ এজন অতি কনিষ্ঠ মান বিদুৰ একমাত্ৰ পুত্ৰ সন্তান।
উম।
হয় তেওঁ বহুতো ঘিন লগা বহুতো অনীতি কাম এই সমাজত কত কৰিবলৈ সক্ষম হৈছে। তেওঁ এজন বিশেষভাৱে সক্ষম ব্যক্তি বুলিও আমি জানো।
হয়
হয় আচলতে এবাৰ আপুনি নাজানে যিহেতু ভোগালী বিহুৰ সময়ত আমি যোনখিনি ডেকা লৰা হয় সেইখিনিয়ে সকলোৱে মিলি আমি অকনমান ৰং ধেমালি কৰো আৰু সেই ৰং ধেমালিৰ মাজতে তেওঁ আপোনাৰ এখন দোকান যোনখন তপন বঙালী দোকান বুলি কোৱা হয় সেই দোকান খনত দহ হাজাৰ টকালৈ বাকী পাব বুলি এটা সামাজিক অকৰ্ম কৰিবলৈ সক্ষম হৈছিল
আৰু তেওঁ এতিয়া মই ত দাঁতৰ যি বেমাৰ হৈছে তাৰ বাবে তেওঁ নিদ্ৰা অৱস্থাত শুই আছে
হয় হয় আচলতে আজি তেওঁ নিদ্ৰামগ্ন অৱস্থাত বিচনাত নাই আচলতে তেওঁ হোৱা পাতিৰ পৰা উঠি আজি তি মই শুনামতে লখিমপুৰৰ ফালে ৰাওনা হ'ল যিহেতু তে তেখেতৰ দন্তৰ আ বহুত বিষে ধৰি আছে। তাৰ বাবে তেওঁ আহ কথা কব নোৱাৰা অৱস্থা গতিকে অলপ সময় আগত মই তেওঁৰ সৈতে যোগাযোগ কৰিছিলো আৰু তেখেতে মোক কোৱা মতে তেখেত আজি লোক লখিমপুৰলৈ বুলি আহ আগবাঢ়িল লখিমপুৰৰ বুলি লাও ৰাওনা হল হয়তো মই ভগৱানৰ ওচৰত এইটোৱে আশা কৰিছো যে তেওঁৰ সুস্থ সুস্থ মগজুৰে সুস্থ দেহেৰে সুস্থ দন্তৰে তেওঁ ঘূৰি আহে।
হয় আৰু তেনে স্বাস্থ্যৰ কথা কনে কৰিলে আপোনালোকৰ ঘৰত সকলোৰুৰে ভাল নহয়
হয় হয় ভাল ভাল ভাল হয়
হয় যিমান পাৰে নিজৰ স্বাস্থ্যত গুৰুত্ব দিব লাগে কিয়নো এতিয়া আপুনি গৰমৰ মাত্ৰাও বাঢ়িছে আৰু বেমাৰ বেমাৰ আজাৰৰ মাত্ৰাও বাঢ়ি গৈছে সেইটো কাৰণে যিমান মান পাৰো চেষ্টা কৰিব লাগে নিজৰ স্বাস্থ্যতটো সবল ভাৱে ৰাখিবৰ বাবে
হয় হয় নিশ্চয় বাকী যিহেতু আমি কাইলৈ আমাৰ সেই হেৰিয়াৰ বিষয়ে খানাটোৰ বিষয়ে আমি আলোচনা কৰিছিলো যিটো বনভোজ সেই মনভোজটোত হয়তো তেওঁ উপস্থিত থাকিব নোৱাৰিব কাৰণ তেখেতৰ দন্ত খুব অতি মানে বিষ হৈছে অতি বিষে দেখা দিছে কিন্তু মই সেয়েহে ভগৱানৰ ওচ দেটোৱে প্ৰাৰ্থনা কৰিছো যে তেওঁ সোনকালে আহ সু স্বাস্থ্যৰে সুদন্তৰে তেওঁ হস্পিতালৰ পৰা ঘুৰি আহি কাইলৈ আমাক যোগদান কৰি বনভোজ ভাগি সুন্দৰকৈ আগবঢ়াই নিব কিয়নো তেওঁ নহলে আমাৰ সকলো কাৰ্য ত মানে উপনীত হ'বলৈ অকনমান অ অসুবিধাৰ সন্মুখীন হম আমি
হয় মই শুনি দুখ পালো তেওঁ যে কাইলৈ আমাৰ বন্ধুত থাকিব ন কোনো কথা নাই কিন্তু আমি যিমান পাৰো পিছুৱাই দিম তেওঁৰ সুস্থ হোৱাৰ পাছত আমি সেই বনশৃষ্টি একেলগে খাম কিয়নো তেওঁ বহুত এই বনভুজ খোৱাৰ প্ৰতি আশা কৰি আছে তেওঁ এই যিটো আহ বিষয় উলিয়াইছিল বনভস্তিৰ সেইবাবে আমি তেওঁ আহিলেহে খোৱাটো এটা বৰ ভাল বিকল্প হ'ব বুলি মই ভাবোঁ
হয় আচলতে তেওঁৰ স্বাস্থ্য যদিও ইমান ভাল নহয় অকনমান শুকাই খিনাই যোৱা নিচিনা কিন্তু তেওঁৰ লোভটো আপোনাৰ অতিমাত্ৰা বেছি যাৰ বিষয়ে মই জ্ঞাতো তেখেতে কয় লোকৰ কথা যে এওঁ ভাত যিমান খায় ভাত কিমান খায় কিন্তু আচলতে তেওঁ নিজেই আপোনাৰ এই ধৰি লওক এটা কল খালে এই ধৰি লওক এ পিচ ব্ৰেড খালে এই ধৰি লওক বিস্কুট খালে এই ধৰি লওক দোকানলৈ গৈ কিবা এটা খালে এই ধৰি লওক মাংস খাওঁ খাওঁ কৰিলে তেওঁ আচলতে সম্পূৰ্ণ মঙহ ভুজি হয়। কিয়নো তেওঁ এনেদৰে বেমাৰত পৰি পেটৰ বিষত পৰি আহ তেওঁ বহুত দিন আপু। আপোনাৰ বইল ভাত খাবলগীয়া হৈছিল যাৰ ফলত তেখেতৰ মাংসৰ প্ৰতি বা মাছৰ প্ৰতি। লোভটো বেছিকৈয়ে বাঢ়ি গ'ল খাবলৈ নাপায় নাপায়।
হয় মই যেনেকে আপোনাক। কথা কবলৈ বহুত সুযোগ দিছো আপোনাক অকমান কথা কৈ আপুনি কিন্তু মোক তেনেধৰণৰ। দীঘলীয়া সুযোগ দিয়া নাই কম কমকৈ পাতক সমানে পাতক মই। হয় চিন্তাধাৰা সেইটো
হয় আচলতে কথাটো এনেকুৱা যে মই অলপমান কথা পাতিছো কিন্তু আপুনি মানে কথাখিনি কোৱা নাই আপুনি হয় ভৰ দি থৈছে।
কিয়নো আপুনি যেতিয়া কথাটো বহলাই নিয়ে তেন্তে আপুনি কিয়নো কথাটো বহলাই নিয়ে। মোৰ পাতিব সেয়া নাথাকে সেইবাবে আপুনি যিমান পাৰে কমাই ক'ব, তেতিয়া মই কথা কবলৈ চেষ্টা কৰিম।
অ ঠিক আছে আপুনি কি কব বিচাৰিছে কওক।
হয় এতিয়া আমি খেতি বাতি কৰি আছিলোঁ সদ্যহতে। আৰু খেতি বাতি কৰি থাকোঁতেনে মই এটা শহা পোৱালি পালোঁ।
হয়।
শহাৰ মাংস খাবৰ বাবে আপোনক নিমন্ত্ৰীতকৰিছো কিয়নো হহা মা খোৱা আজিকালিৰ দিনতো প্ৰায় মানুহে খায় পোৱা নাই সেইবাবে এই। মাংস আপোনাক মই খুৱাবলৈ পালে।
হয় হয় নিশ্চয় যাম। মই যাবলৈ চেষ্টা কৰিম কিয়নো শহা মাংস হয় মই সৰু থাকোতে চিকাৰ কৰি। শহা মাংস ধৰিছিলোঁ মানে শহাপহু ধৰিছিলোঁ আৰু। শহা মাংস ভক্ষণ কৰিছিলো কিন্তু যিহেতু আজিৰ দিনত এনেদৰে শহা বা এনেদৰে জীৱ জন্তু হত্যা কৰাটো এটা পাঠ আপোনাক যদি মই আপোনাৰ বিষয়ে যদি এটা কেছ। দিওঁ পুলিচ থানাত গৈ। তেন্তে আপুনি হয়তো জৰিমনা ভৰাৰ লগতে আপোনাক লকাপত বন্দী কৰাও কৰিবও পাৰে। আপোনাক ঘুৰ কাৰত
হয় সেইটো মোৰ কোনো ফালৰ পৰা দুখ নাই। কিয়নো যিটো উ সহ আছিল সেইটো নিজে মোৰ ট্ৰেক্টৰ। তলত আহিছিলে। সেইবাবে আৰু আপুনি মোক এ সেইটো বিষয়ে যেতিয়া কলে মোৰ তাতে এটা কথা মনত। পৰিল মোৰ যি ডাঙৰ ভাতৃ তেওঁতো এজন তেতিয়াহলে জেলত আকৌ যাব। এ ব্যক্তি কিয়নো তেওঁ সৰু সৰু পোৱালী ঘনচিৰিকাও ভক্ষণ কৰিছে। তাৰ লগতে সিদিনাখন এটা ডাউকো ভক্ষণ কৰিছে।
অ হয় তেওঁ তেতিয়াহলে এ জেললৈ যোৱাৰ বাবে একেবাৰে উপযোগী মানুহ আৰু যিটো। আপুনি ক'লে যে আপোনাৰ গাত দুখ নাই। আপোনাৰ গাত দুখ নাই আপুনি সেইটো প্ৰমাণ কৰিব নোৱাৰে আপুনি আচলতে ট্ৰেক্টৰ। চলাই থাকোতেনেই যদিও সেই পহুতটো সোমালেহি কিন্তু আপোনাৰ আপুনি ঘুৰ কাৰাদণ্ড পাব আপোনাৰ উচিত শাস্তি বিধান। কৰা হ'ব।
হয় এইটো মোৰ হাতত প্ৰমাণ আছে কিয়নো মই এ। এজন সামাজিক মাধ্যমত প্ৰচলিত ব্যক্তি সেইবাবে মই এটা। ট্ৰেক্টৰে হাল বাই থাক তে তেনে এটা ভিডিঅ' মই নিৰ্মাণ কৰি আছিলোঁ প'ষ্টত কৰি আছিলোঁ সেই ভিডিঅ'টোত। সেই আহ সুযোগটো যিটো আহ। শহা সেইটো মৃত্য যেতিয়া হৈছিল সেই ভিডিঅ'টো মোৰ হাতত এতিয়াও উপলব্ধ আছে কিয়নো মই শেষত সময়ত এটা। ভিডিঅ' দি আছিলে ছ'চিয়েল মিডিয়াত দিবৰ বাবে
হয় আপুনি আচলতে সমাজত এটা কথা প্ৰচলিত যে আপুনি এশতাৰ ভিতৰত নিৰান্নবৈটাই মিছা কথা কয় আৰু সেই মিছা কথাৰ মই এতিয়া প্ৰমাণটো পালো আৰু যিহেতু আপুনি কৰিছে যে সামাজিক মাধ্যমত আপুনি প্ৰচলিত ব্যক্তি আচলতে আপুনি সমা সামাজিক মাধ্যয়মত কেনেকে প্ৰচলিত হৈ থাকে মই সেইটো বুজি পোৱা নাই। আচলতে প্ৰচলিত শব্দটো এনেকুৱা হয়।
হয় এতিয়া আপুনি চাব পাৰে মোৰ ইনষ্টাগ্ৰাম যিটো এপ সেই এপটোতো মই ভালেমান প্ৰচলিত আৰু ফেচবুক যি এপ তাতো মই প্ৰচলিত আৰু ইউটিউব যি এপ তাতো মই ভালদৰে প্ৰচলিত মই ছ'চিয়েল মিড ও ভালদৰে যোগদান হৈ আছো সেইবাবে মোক বহুত মানুহে প্ৰায় চিনি পায় মই এতিয়া যদি নামিবলৈ ওলাই যাওঁ তেন্তে মোক পাঁচজন ছজন মানুহে ঘেৰি ধৰে
হয় আচলতে কথাটো এনে কোৱা যে সামাজিক মাধ্যমত। মত প্ৰচলিত হৈ আচলতে এটা এটা বিষয় বস্তু এটা এটা বিষয় আচলতে তাত মানুহ প্ৰচলিত নহয়। কিয়নো মানুহ এটা প্ৰচলিত হব পৰা বস্তু নহয় হয় আপুনিও এনেদৰে ক'ব পাৰে যে মোৰ ভিডিঅ'সমূহ সামাজিক মাধ্যমত প্ৰচলিত হয়। কিন্তু আচলতে আপুনিয়ে কৈছে যে। হয় আপুনি কৈছে যে আপুনিয়ে প্ৰচলিত আচলতে সেইটো এটা অতি ভুল কথা। নাই আচলতে মই ভুল বুজা নাই আপুনি কথাটোৱে যিটো কৈছে সেইটোৱে ভুল বুজিবলগীয়া। আৰু আপুনি যোনটো কলে যে নাৰায়ণপুৰলে আচলতে আপুনি যোনটো কথা কলে যে নাৰায়ণপুৰলৈ ওলাই গ'লে আপোনাৰ দুই পাঁচ ছয় ছয়জন মানুহে ক ঘেৰি ধৰিব আচলতে মই এইটো কথাও বুজি পোৱা নাই যে এজন খেতি কৰা মানুহৰ খেতি কৰোতে তেওঁ ভিডিঅ' কৰি বা সামাজিক মাধ্যমত যি যিওঁ বুলি কৈছে সেই খেতি কৰা ভিডিঅ' চাই আচলতে মানুহ কেনেদৰে অনুপ্ৰাণিত হৈ আপোনাৰ ওচৰলৈ আহি আপোনাক ঘেৰি ধৰিব। পাৰে বা জুম বান্ধি ব পাৰে আপুনি এনে কি মহান কাম কৰিলে খেতি কৰি যে আপোনাক মানুহে ইমান অনু প্ৰাণিত হৈছে মানে
হয় আপুনি বৰ ভাল প্ৰশ্ন এটাাক সুধিলে কিন্তু অকমান ক কথাটো দীঘলীয়া হ'ব আপুনি যদি সুনিবলৈ ইছুক মই ক'ব বিচাৰোঁ।
হয় কওক মই ইচুক কিয়নো আপুনি এটা ইমান বা সাংঘাটক ইমান এটা ধৰণৰ মিছা কথা ক'লে গতিকে ময়ো এই বিষয়ে শুনিব বিচাৰো যে আপুনি কিনো ইয়াৰ উত্তৰ দিয়ে। কেনেদৰে আপুনি আৰু এটা মিছা কথা সাজি এই মিছা কথাটোক
হয় আজিৰ যুগত আপুনি চাব পাৰে আহ সৰু সৰু উঠি অহা প্ৰজন্মৰ বা তেনেধৰণৰ বহুতো ব্যক্তি আছে যিবোৰে খেতি কৰিবৰ বাবে। লাজ কৰে বা মন নকৰে তেনে ধৰণৰ বিয়ক্ত মই উৎসাহিত কৰিবৰ বাবে এই ভিডিঅ'সমূহ বনাওঁ। ট্ৰেক্টৰে যেনে ধৰণৰ আহ হাল বাও আৰু আমি দেখুৱাও যে এ খেতি কৰিবলে কোনো লাজ নালাগে আৰু আহ কষ্টও নহয় সেইটোও আমি দেখাওঁ কিন্তু কষ্ট হয় বিশেষভাৱে কিন্তু লাজ যে নালাগে সেইটো আমি দেখাবলৈ চেষ্টা কৰোঁ আৰু তেনেধৰণৰ বিয়গাৰ তেনেধৰণৰ ভিডিঅ' চাই মানুহ